হেল্ল'
হেল্ল'
অ কি কৰিছে?
হেল্ল' এয়া এনেই আছো, আপুনি?
ময়ো এনেই আছোঁ এ শুই উঠিছোঁ বৰ্তমান বাকী ত চাহ টাহ খালে।
চাহ খালো খালো আপুনি
মইও চাহ তাহ খালো খাই লৈ এতিয়া বোলো অকমান এই মোবাইলত নিউজ চউজ চাওঁ গলো বুলি ভাবিছিলো আজিকালি আকৌ দিনত নিউজ চাবলৈ ভয়ে লাগে। স নহয় নিউজ বিলাকো আজিকালি বৰ এটা সচা হৈ থকা নাই ফেক নিউজৰ পৰিমণ বৃদ্ধি পাইছে যে উ আপুনি অ আপুনিও তেনেকুৱা পৰিলক্ষিত কৰিছে নেকি ফেক নিউজৰ ফেক নিউজ মানে দেখি পাইছে নেকি ক'ৰবাত
হয় পাইছো মই তোমাৰ এবাৰ মানে বহুত গৰম আছিলে হা তাৰপিছত বিদ্যালয়লৈ যাবলৈ বুলি ওলালোঁ তেনে সময়তে মানে তোমাৰ মোবাইলত ফেক নিউজ ওলালে কি পাঁচ দিনৰ কাৰণে বিদ্যালয় বন্ধ থাকিব বুলি ওলালে । তাৰ পিছত মই সেইদিনা নগলো তাৰ পিছত পিছতহে গম পাইছো যে সেইটো ফেক নিউজ আছিলে তাৰপৰা লগৰখিনিও সেইদিনা নগ'লে তাৰপিছত গম পোৱা গৈছে যে সেইখিনি গোটেইখিনি ফেক নিউজ। তেতিয়া ভাবিছো যে এইবাৰ ত সেই মানে তেনেকুৱা নিউজ বিলাকৰ ওপৰত মানে ভৰসা নক কৰাই ভাল মানে বিদ্যয়ালয়ৰ কৰ্তৃপক্ষ ৰ লগত ডাইৰেক্ট যোগাযোগ কৰি তাৰপিছতহে মানে সেই কি কৰিম সেই ডিচিজনটো ল'ব লাগে হয়ে নহয় তাকে ফেক নিউজটো মানে অ কওক কওক
আজিকালিৰ দিনত মানে নিউজ সেইটো আপোনাৰ লগত কোনোবা প্ৰেং কৰি দিলে এইটো ফেক নিউজ বনাই দিলে আপোনাৰ লগত গোটেই ষ্টুডেন্টৰ লগত কোনোবা প্ৰেং কৰি দিলে সেইকাৰণে তেলকুৱা এনে কিবা এটা নিউজৰ ওপৰত মানে যদি অ নি বা হ হ কেনেকেে চিনাক্ত কৰিব তাৰ ওপৰত আপোনাৰ মানে নিজৰ আপোনাৰ এটা হেৰি থাকিব চিনাক্ত এটা উপায় থাকিব যে আপুনি বস্তুটো হে কৰিব পাৰিছে নাই আপুনি যদি এটা বস্তু দেখিছে এটা নিউজে আপোনাক অতি উৎসাহিত কৰি তুলিছে ইমচনেল কৰি তুলিছে মানে তেতিয় গম পাব যে এইটো নিউজে মানে এইটো নিউজৰ ওপৰত কিবা আছে সটো সে সেইটো তেনেকে তৈয়াৰ কৰা হয় ফেক নিউজ বিলাক গম পাইছে সেইটো তাৰো জৰিয়তেে আ নেি অণ কৰিব । বা আপুনি যদি আপোনাক যদি তেনেকুৱা কোনোবা এটা নিউজ দিছে ধৰি লওক ফেক নিজ মানে এইটো স্কুলৰ বুলি কোৱা নাই ধৰি ল গৰ দিনৰ এখন ফটো । চচিয়েল মিডিয়াত নিউজ হিচাপে দেখুৱাই পেলাই। আহ সেই ফটোখনৰ জৰিয়তে মানে নিউজ নিউজ শ্বেয়াৰ কৰিছে মানে ত' সেই ফটোখন ব বহুত আগৰ ফটো এখন মানে শ্ব' কৰিছে আৰু দেখুৱাইছে ত আপুনি এ সেই তেনেকুৱা ধৰণৰ ফটোবলাকক অ হেৰি কৰিব লাগিব নিজে চিনাক্তকৰণ কৰিব পাৰিব লাগিব ত কাৰণে আপোনাৰ গুগলৰ এটা ভিছ আছে আপুনি ৰিভাৰ যদি গুগলত ফটোখন দি চাৰ্চ কৰে তেতিয়া আপুনি গম পাই যাব যে ফটোখন সেই সিমান নতুন নে এ বহুত দিনৰ আগৰ পুৰণি ত' তেনেকে ধৰণে নাট্্যকৰ আ অলক থাকে তেকুৱাক স আৰুক্তু ম ম মোৰুাৰ দ
হয় হয় এইটো বহুত ডাঙৰ প্ৰব্লেম হয়
উম ফেক নিউজৰ বেছিক কাৰণ নাথাকে কিছুমান সৰু সৰু কাৰণতে ফেক নিউজ মানুহে তৈয়াৰ কৰে মানুহে নিজক চলাব বিচাৰে কছুানে কিছুমানানে হবৌ ফেক নিউজ মানে নিজকে হেৰি কৰিব বিচাৰে ধৰি লওক নিজকে কিছুমানে ভাইৰেল কৰিব বিচাৰে মডিয়াত তাৰ কাৰণে নিজৰ ফেক নিউজ বিলাক চলাই আৰু সেই ফেক নিউজ বিলাকে আহ কি কৰে মানে তেখেতক ভাইৰেল কৰাই দিয়ে কিন্তু সেই বস্তু তটো ইমান হেৰি নহয় মানে ইমান উ স তেখেতকহে ভাইৰেল কৰাই দিব তেখেতে ভাইৰেল কৰিবৰ কাৰণে নিজৰ ইচ্ছা মতে তেখেতে ফেক নিউজ প্ৰচাৰ কৰিছে আৰু সেই ফেক নিউজে বেলেগৰ যে কৰিব সেই কথাটো বুজি নাম ভাবি নাচাই দেখেতে বুজি পাইছে
পাইছো পাইছো
কওক আৰু
উম এতিয়া আপুনি মানে এইটো যেনেদৰে ক'লে যে ফেক নিউজটো মানে ভাইৰেল হ'বৰ কাৰণে মানে প্ৰচাৰ কৰা যায় কিন্তু মানে আন আন কিছুমানে আকৌ, কি কৰে জানা নাই! এ, মানে কিছু কিছমান মানুহৰ নিজৰ মানে নিজৰ মানে, ব্যক্তিত্ব মানে ধ্বংস কৰিবৰ কাৰণেও মানে, ফেক নিউজটো উলিয়াই দিয়ে। মানে, তেওঁৰ বিষয়ে কিবা বেয়া কৈ লিখি দিলে। তাৰপিছত নতুবা এ আই সংযোগ কৰি কিছুমান ফটো আপলোড কৰি দিলে। মানে, বেলেগ কিবা বনাই মেলি সেই তেনেদৰেও ফেক নিউজ উলিয়াই মানে, আনৰ ব্যক্তিত্বত মানে আঘাত কৰা হয়। আচলতে ফেক নিউজটো মানে, হয়, হয়।
ব্যক্তিত্ব আঘাত কৰাৰ লগতে আপোনাৰ আ' যোনবিলাক কে আপোনাৰ মানুহৰ লগতে আপোনাৰ এ, কি কয়! হিন্দু মুছলিম তেনেকুৱা ধৰণৰ সমা সামাজিক যোনবিলাক জাতি থাকে। তিৰ মাজতো ভেদাভেদৰ সৃষ্টি কৰে। জাতি বেদৰ জাতি জাতিৰ মাজত আপোনাৰ কাজিয়া লগাব পাৰে। ইটো জাতি সিটো জাতিক বেয়া পোৱা হৈ যাব। তেনেকুৱা, তেনেকুৱা ধৰণৰ ফেক নিউজে, সমাজৰ মানে বহুত ধৰণৰ ক্ষতি সাধন কৰে। আৰু আপুনি ইয়াৰ পৰা বাচিবলে হে ফেক নিউজৰ পৰা বাচিবলে আপুনি বেছি কষ্ট কৰিব নালাগে। আপুনি নিউজৰ পৰা বাচিবলে যাষ্ট, আ' প্ৰথম আপুনি যোনটো নিউজ চাই সেই উৎসটো অৰিজিনেল হয় নে নহয় তাক ভেৰিফাই কৰাম। বুজি পাইছে, তাৰ ছেকেণ্ডতে আপুনি চাওক যোনটো হেডলাইন আছে হেডলাইনটো সেইড লাইনটো কিদৰে লিখিছে এট্ৰনটো কি ধৰণে লিখিছে। সেইটো চাব আৰু আপুনি যে যেতিয়া নিউজ এটা চাই থাকিব, তেতিয়া আপুনি অ' চাব সেইখিনি, নিউজটোৰ তাৰিখতটো পৰীক্ষা কৰক। বহু সময়ত মানে পুৰণি খবৰ বিলাকো নতুন বুলি প্ৰচাৰ কৰা হৈছে বহুত। এদিনৰ আগতে, ত' সেই বস্তুবিলাক চাব চাব। এই বস্তুবিলাক চালেহে গম পাব। ত' নহ'লে আৰু আজিকালি আকৌ কিছুমান কি কৰে গম ত আজিকালি মানে কিছুমান এ আই দি পেলাই ফটো মানে হেৰি কৰে ইডিট কৰে বা ভিডিঅ' বনায় ত সেইবিলাক অ ৰ জৰিয়তে নিউজবিলাক মানে পুৰা ফেক নিউজ বনাইলেিয়ট আৰু তাৰ লগতে অ আপুনি মানে চাব লাগিব আৰু এতিয়া চাওক নিউজ এটা চাইছে নিউজটো যদি আপুনি বেছি মানে নিজত সোমাই পৰিছে পুৰা আসক্তি হৈ গৈছে নিউজটোত তাক কেনেকে বনোৱা হৈছে আপোনাক মানে ম মোহিত কৰি তৰ কাৰণে ত তাৰ কাৰণে আপুনি নিউজেক চে কৰিব লাগিব বুজি পাইছে অ উম িু স ব্তুাৰে গুগুললে আপোনাক শুদ্ধকে কব আৰু আপুনি যদি দেখে আপোনাৰ লগক কোনোবা কোনোবাই চচিয়েল মিডিয়া তেনেকে তেনেুৱ ধৰণৰ ফেক নিউজৰ সম্প্ৰসাৰণ কৰিছে ত তেনেহ' আপুনি তেখেতক দিব ৰ্ কৰিব পাৰিব ৰিপৰ্ট কৰা হলে আপোনাৰ ফেচবুকত বা ইনষ্টাগ্ৰামত তাত দিয়া অহা থাকে আপুনি সেইটোও কৰিব পাৰিব বা তকো বুজাব যে ফেক নিউজ বা তেনেকুৱা শ্বেয়াৰ পঢ় বিলাক ভাল কথা নহয় কাৰণ এই মানুহৰ উন্নতিতটো নকৰে ঠিক আছে এজন মানুহে নিজকে শ্বেয়াৰ নিজকে ভাইৰেল কৰিবৰ কাৰণে কৰিব পাৰে কিন্তু তেটৰ বাহিৰে বাকী গোটেই সমাজৰ যিমান মানুহ আছে চবকে অনপ হৈ সাধন কৰিব
অনিষ্ট কৰে হয় হয় হয় হয়
হয়
তাকে এই মানেি টো এতিয়া ফেক নিউজটো এইটো ওলাই আছে মানে ফেক নিউজ বোৰ ওলাই আছে সেইবোৰৰ পৰা মানে মানুহৰ বহুত অনিষ্ট হৈছে আৰু যদি মানে অ, যদি মানেএএ সেই ফেক নিউজ বিলাকৰ পৰা যদি কাৰোবাৰ বেছিক কৈ যদি আঘাত হৈছে তেতিয়া তেওঁলোক আৰু আৰক্ষী আৰক্ষীৰ ওচৰলৈও যাব পাৰে তাত গৈ ৰিপৰ্ট কৰিব পাৰে যে এনেকুৱা তেনেকুৱা হৈছে তেতিয়া তেওঁলোকে সেইবোৰ সকলো ভেৰিফাই কৰি মানে তেতিয়া কব যে কি হৈছিল কথাটো আৰু মেইন যিটো কাল্প তাক ধৰিব হয় নাই এইটো কথাটো তেনেকুৱা মানে ফেক নিউজটো ওলালে কাৰোবাৰ ওপৰত যদি ওলাই যায় বেয়াকৈ তেতিয়া মানুহজনে বেছি তাকেই মানে, যদি নোহোৱা কথাটো হয় বুলি ওলাইছে তেতিয়া সেইটো ভয় কৰিব নালাগে সেইটো নিজেই লাগে তাৰপিছত আৰক্ষীয়ে যি হেৰি কৰে মানে সেইটোৱে আৰু সনো মানে সেইটো কি সঁচা সেইটোতো উলিয়াব পাৰিবই। সেইবাবে আৰক্ষী ওচৰলে যোৱা মানে উত্তম বুলি ভাবো মই
হয় হয় হয় এইটো আপোনাৰ হয়।একদম সঁ‌চা কথা কৈছে।এএ যদিহে মানে ধৰি লওক সৰু সুৰা ফেক নিউজ হয় তেতিয়া আপুনি আআ বা আপুনাৰ চিনাকি মানুহে কোনোবাই কৈছে, তেতিয়া আপুনি তেখেতক কব পাৰিব বা তেখেতক আপুনি কাৰেকচ চম্পৰাই দিব পাৰিব যে আপুনি হ নহয় বস্তুতটো অ শুদ্ধ নহয় ভুলঠায়ক আপুনি তেনেকে যদি তেতিয়ো আপোনাৰ যদি লগৰৰ বা আছে নেকি মানুহৰ খ তেতিয়া ধুনীয়াকে বুজি পাই যাব কিন্তু যদি সেই বস্তুটো অলপ ডাঙৰ পৰিমণত হয় ডাঙৰ মানে উ এটা ডাঙৰ ফেক নিউজ হয় যি দেশৰ নৃত্য কৰাব পাৰে বা মানুহ বহুতৰ অনিষ্ট কৰা হব পাৰে ত' তেনেকুৱা ঠাই পৰা যদি ডাঙৰ এটা ফেক নিউজত তেতিয়া আপুনি তাক মানে মানুহক বুজাই পেলাই সেইটো লাভ নহয়গে।কাৰণ সি অলৰেডি বহুত বেয়া ফলত গুচি গৈছে ত তেনেকুৱা ফেক নিউজত ৰিপৰ্ট কৰিবলৈ হলে আপুনি ডাইৰেক্ট পুলিচৰ ওচৰত যাব লাগিব বা বেলেগ আপুনি যোনবিলাক পথ ফ্ৰড কৰে স্কেম কৰে পঢ়া শুনাৰ ওচৰত যাব লাগিব তেনেকুৱা ধৰণৰ পঢ়া শুনাৰ ওচৰত যাব লাগিব য'ত অ প ফ্ৰড কৰা হয় বা এএএ এতিয়া ধৰি লওক কিছুমানেতো ফ্ৰল্ড কৰে বহুত ডাঙৰ ডাঙৰ ফেক নিউজ অ' জাৰি কৰি।এতিয়া ধৰি লওক স্কুল এখনত আপোনাৰ এডমিচন কৰিব লাগে তেনেকুৱা বেলেগ ধৰণৰ ৱেব উলায়াই পেলাই তাৰ জৰিয়তে ফ্লড কৰি আ পইচা মাৰি। ফেক নিউজ বনাই পেলাই আমুক তাৰিখে কৰিম বুলি সেইবোৰে নাযাওঁ একো এক ফেক নিউজ। হয় ন। ত সেই বস্তু। বস্তুবোৰ আপুনি সঠিক জেগাত ৰিপৰ্ট কৰিব লাগিব সঠিক। পঢ়া শুনাত বুজি পাইছে।
হয়।
বুজি পাইছে কথা বোৰ
পাইছোঁ - পাইছোঁ - পাইছোঁ
অ অ।বাৰু ভাল লাগিলে আপোনাৰ লগত কথা পাত আজি বহুতখিনি পিছে আপুনি। কলেজ যাবনেে নাই আজি।
মানে আজি চান দে আজি নাযাম আৰু আজি বন্ধ থাকিব হয়।
তাকে আ আপুনিও আপোনাৰ লগত ইয়াৰ ওপৰত ফেক নিউজৰ ওপৰত কথা পাতি বহুত ভাল লাগিলে। কেতিয়াবা এনেদৰে কথাবিলাক। কব আপুনিও অনুমষ্ঠন কৰিব।
হয় -হয়
আজিলৈ ৰাখিছো আৰু দিয়ক।
বাৰু হ'ব- হ'ব